শুনি আছা-
অ শুনি আছো-
অ
অ ব্যস্ত আছিলা নেকি?
নাই নাই ব্যস্ত নাই দিয়া।
অ চাহ পানী খালানে নাই।
আহ খালো অলপ আগত তুমি খালা
অ অ খালো পিছে ইয়াত- অলপ এ সামাজিক মাধ্যমৰ বিষয়ে অলপ আলোচনা কৰিম বুলি ভাবিলো মানে
হয় হয় খুব সুন্দৰ ধুনীয়া ভাল বিষয় যিহেতু আমি বৰ্তমান সমাজত- প্ৰত্যেকজন ব্যক্তিয়ে মানে সামাজিক মাধ্যমৰ লগত জড়িত- গতিকে এই বিষয়ে আলোচনা কৰিব পাৰি।
হয় হয়। কাৰণ এয়া চবেই যে আমি এতিয়া সামাজিক মাধ্যমতটো আমি গোটেইবোৰে পৃথিৱীখনতে ব্যৱহাৰ কৰি থাকো যে যেনেকৈ তুমি কলা বা চাবা বৰ্তমান সময়ততো এয়া সামাজিক সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনত এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে যিহেতু। কাৰণ আমি, তুমি যাকে ভাবা সৰুৰ পৰা ধৰা ডাঙৰলৈকে শিশুৰ পৰা বয়সস্থ মানুহলৈকে চাবা যে সিহঁতে গোটেই বোৰে আজিকালি সামাজিক মাধ্যমতোৱে ব্যয়ৱহাৰ কৰে চাবা যে সামাজিক মাধ্যমত ফেচবুক ধৰা ইনষ্টাগ্ৰাম বা হোৱাটছআপ ইউটিউব কিউ কিউতা এইবোৰ মানে আদি সকলোবোৰ প্ৰায় সকলোবোৰ মানুহে ব্যৱহাৰ কৰে যিহেতু আমি দেখিবলৈ পাইছো বা সামাজিক মাধ্যমৰ ব্যৱহাৰৰ সহায়ত আমি অতি সহজে বন্ধু বান্ধৱৰ লগতো আৰু আত্মীয় চজজনৰ সৈতেও যোগাযোগ ৰাখিব পাৰো বা আগতে আমি কোনো বন্ধু বান্ধৱীৰ লগত কথা পাতিব হলেও আমি কিমান এ চিপ চিঠি লিখিব লগীয়া হৈছিল চিঠি লিখি আমি এ পঠিয়াব লগা হৈছিল লে এসপ্তাহ ধৰি আমাৰ নে এসপ্তাহ ধৰাৰ পিছতে ধৰা চিঠিখন গৈ পাইছিল এনেকুৱা মানে পৰিবেশ আছিল ছিল কিন্তু আজিকালি আমি সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ফলত এটা ফোন কল কৰিলেও আমি এ গম পাই যাও যে খবৰ পাতি লব পাৰো বা এটা মেছেজ দিলেও আমি খবৰ পাতি লব পাৰো আৰু আজিকালি সামাজিক মাধ্যম বহুতো ভাল গুণো আছে আৰু মানে সামাজিক মাধ্যম ব্যৱহাৰ
ভাল বেয়া দুইটাই আছে বুলি কব পাৰি আৰু মানে, ধৰা এতিয়া নিজৰ লগত কথা যদি ভা ভাল ধৰণে ভাল খিনি লোৱাটো ভালেই, নে কি কোৱা?
হয়, হয়।
হুম, হয় এতিয়া মানে তুমি যেনেকৈ কলা এই আগৰ দিনত মানে চিঠি, মাধ্যম যোগাযোগৰ মাধ্যম। চিঠঠি আছিল তেতিয়া মানে সমস্যাটো এনেকোৱা আছিল যে তুমি যদি দূৰ দূৰনিত থ অ', খবৰ এটা বাৰ্তা এটা পঠিয়া সৰু বাৰ্তা এটা পঠি য়াই পেলাই তুমি চিঠিয়ে লিখিব লাগা হৈছিলে আৰু চিঠিখনত ধৰা বহুত দিন লাগি গৈছিলে দূৰ দূৰণি হলেতো প্ৰায় এমাহ, দুমাহ, তিনিমাহ পৰ্যন্ত লাগি যাব। অকমান যদি দূৰ ঠাইত পঠিয়াব লগিয়া হয়, গতিকে বাৰ্তালাপৰ আন কোনো মাধ্যমেই নাছিল গতিকে তেতিয়াই মানে এ সামাজিক মাধ্যমেই হওক বা মোবাইল ফোন মাধ্যমটো আহিলে, তেতিয়া মানে আমি বিভিন অন্যজনৰ লগত বা আজিকালি আমি আ বাৰ্তালাপ কৰাটোতো বাদেই আমি মানে ভিডিঅ' কলৰ যোগেদিও মানে, সাক্ষাৎ আ মানুহজন বা ব্যক্তিজনৰ সন্মুখত আছে বুলি আমি আ কথা পাতিব পাৰো, হয়নে?
হয়, হয় আমি আৰু চাবা যে কেৱল আমি কথা পতা বা যোগাযোগ কৰাটোৱে, নাপাওঁ আমি বহুতো এনেকুৱা ধৰণৰ বস্তু বা সামাজিক মাধ্যমৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ, জ্ঞান আৰু তথ্য লাভ কৰি কৰিব পাৰো যেনেকৈ চাবা, বহুতো শিক্ষামুলক ভিডিঅ' কল পাও আমি। বা অনলাইন ক্লাছ কৰিব পাৰো এ তেনেকৈ এতিয়া আমি কৰোণাৰ সম সময়তে, পাইছিলো মানে স্কুলত আমি যাব নোৱাৰাৰ ফলত এয়া অনলাইন ক্লাছ কৰিছিলো। তক ভিডিঅ কল কৰি, ঠিক তেনেকৈ আজি কালি অনলাইনৰ কামো বহুতো আছে। অনলাইন বহুত মানে এনেকুৱা শিশু আছে যোন বিলাকে মানে অনলাইন ক্লাব কাম কৰি কেনে সিহঁতে মানে পঢ়াশুনাটো কৰি আছে ধৰা, এইবোৰ মানে অনলাইনৰ সুবিধাও আছে দিয়া ভালে খিনি আছে আমি সদ ব্যৱহাৰ কৰিব জানিব লাগিব আৰু।
হয় একেবাৰে তুমি সঠিক কথাই কৈছা যেনেকৈ মই এতিয়া বৰ্তমান চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছো, গতিকে আমাৰ মানে বেছিভাগ এতিয়া মা মই ইউটিউবৰ মাধ্যমৰ জৰিয়তে মানে, আমাৰ বিভি ভিন্ন শিক্ষকৰ লগত মানে আ আমি আ অনলাইন বা মানে শ্ৰেণী পাঠদান লৈ আমি মানে পৰীক্ষাত অৱতীৰ্ণ হওঁ গতিকে ই মানে বহুত এটা মানে ভাল বিষয়, সামাজিক মাধ্যমৰ জৰিয়তে মানে আমি বহুখিনি মোৰ ক্ষেত্ৰত বহুখিনি মানে শিকিব পাৰিছো, এতিয়া ধৰা সৰুতকে সৰু নজনা মই বিষয় এটা য যি মই মানে সামাজিক মাধ্যমৰ জৰিয়তে যদি মই চাওঁ তাৰ বিষয়ে মই জ্ঞান তথ্য আহৰণ কৰিব বাৰু যিটো মানে খুবেই ভাল বিষয় কি কোৱা তুমি?
হয় হয়, এইটো হয় দিয়াচোন কাৰণ আমি, বহুতো অ, ভাল ভাল শিক্ষকৰ লগতো আমি জড়িত হব পাৰো বা শিক্ষকৰ পা আমি জ্ঞান লাভ কৰিব পাৰো, অনলাইন ক্লাছ সমূহৰ এ সমূহেৰে তে, আৰু ঠিক তেনেকৈ চাবা বহুত সামাজিক মাধ্যমত আমি, আৰু চাবা যে অত্যাধিক। সময়ে ব্যয় কৰি দিছো মানে যাৰ ফলত বহুতো শিশুয়ে শিশুক আমি দেখিবলৈ সিঁহতে মানে কম পঢ়াশুনা কৰে মানে অনবৰতে মানে এ এ সামাজিক মাধ্যমটোৱে ব্যৱহাৰ কৰি থাকে। বহুতো এনেকুৱা দেখিবলৈ পাইছো যে বহুত আজিকালি শিশুবোৰ থাকে সিহঁতে এ কাম এ মানে পঢ়াশুনাটো কম কম কৰি কেনে নে ধৰা ইনষ্টাগ্ৰাম মতে ফেচ লাইভ আহি থাকিব কিবা ৰিলচ বনাই এইবোৰ কৰে সিহঁতে মানে নপঢ়ে। ঠিক বহুত সময় মানে এনেই খেদাই দিয়ে আৰু সিহঁতে আৰু কেতিয়াবা চাবা যে কেতিয়াবা আৰু আমি সামাজিক মাধ্যমত এনেকুৱা দেখিছো বহুতো মানে নোহোৱা খবৰ বোৰো এনেকৈ বিয়পি পৰিছে সামাজিক মাধ্যম বহুত এইটো মানে এইটো ডাঙৰ এটা অসুবিধা হয় মানে এটা, যে আমি ধৰা কেতিয়াবা বহুতো ছোৱালীৰ ক্ষেত্ৰতে পাইছো বহুত মানে যে মানে বহুত নো -নোহোৱা খবৰ বোৰো এনেকুৱা বিয়পি পৰিয়া দেখিছো আৰু আমি এইবোৰ।
হয় হয় ঠিকেই কৈছা। এইটো মানে সামাজিক মাধ্যমৰ এটা বেয়া দিশৰ ভিতৰতেই পৰে দিয়াচোন এতিয়া মান নে তুমি কোৱা ধৰণে, সৰু ল'ৰা- ছোৱালী মান বোৰ মানে আজিকালি এনেকুৱা হৈছে মোৰ ঘৰতে মোৰ ভাগিন নেতিয়া মই তাইক দেখিছো মানে তাই প্ৰায় এতিয়া পাঁচ বছৰ বয়স। অ স্কুলত যায়, কিন্তু মানে তাই মোবাইল ফোনটো নহ'লে ভাত নাখায় বা আ আন কিবা কাম কৰিবলৈ মানে তাইক মোবাইল ফোনৰ জৰিয়তে মানে দি তাইক মানে কাৰ্টুন ভিডিঅ' বা সেনেকুৱা ধ সামাজিক মাধ্যমৰ ভিডিঅ'সমূহ চাই মানে তাই ধৰক বিভিন্ন কাম কাজ কৰে বা ভাত খায়। গ তিকে, আজিকালি এইটো সমস্যা হয়তো প্ৰায় তুমি হয়তো দেখি আছ
হয় হয়। দেখি আছো এইবোৰ আজিকালি এইয়া ঠিক তেনেকৈ তুমি যেনেকা তোমাৰ আ ভাগিনজনীও আছে যে পাঁচ বছৰ বয়সৰ বা এনেকে মোবাইল ফোনতো মানে ব্যৱহাৰ কৰে, এইবোৰৰ ফলত চাবা যে আমাৰ স্বাস্থ্যটো ভালে নাথাকে বহুতৰে তেনুকা মূৰৰ বি খোৱাও দেখিবলৈ পাম বা চকুৰ আমি চকুৰ অ চকুৰে সমস্যা হৈ ছে বা এ চচমা পৰিধান কৰিব লগা হৈছে বহুত সৰু সৰু বয়সতে। এইবোৰ মানে এটা এটা উম বেয়া কথা যে সামাজিক মাধ্যমৰ আৰু চাবা যে এয়া সামাজিক মাধ্যমত আমি বহুতো এনেকুৱা কিছুমান অটিপি আহে যোনবোৰ আমাৰ সেয়া যোনবো যোনবিলাকে আৰু গাঁৱৰ মানুহবিলাকে নাজানে ইমান ব্যৱহাৰ কৰিব সিহঁতে মানে শ্বেয়াৰ কৰি দিয়াৰ ফলত আ সিহঁতৰ যিমান জমা জুৰি টকা টকা ধন পইচাবোৰ থাকে সিহঁতৰ গোটেইবোৰ গুচি যায়। মানে মানে যিমান মানে কষ্ট কৰি জমা কৰি থৈছিলে সেইবোৰ এটা অলপ সময়তে মানে নাইকিয়া হৈ যায় এটা অল সামান্য এটা হয়।
যি মানে ভুল কৰে বা কৰবাত ক্লিক কৰি দিয়া যায়, গতিকে মানে এই তথ্যবিলাক অ মানে সেই যিবোৰ চাইবাৰ অপৰাধী আছে তেওঁলোকৰ তাত গুচি যায়। ফলত মানে বহুতো এনেকুৱা সমইচ ছা আজিকালি আমি প্ৰায় দেখা পায়েই আছোঁ, হয় কোৱা?
হয় হয়। সেয়ে আৰু মানে যে যিমান পাৰো আমি একদম চা সা সাৱধানাৰে আমি সামাজিক মাধ্যমটো ব্যৱহাৰ কৰাতো প্ৰয়োজন আৰু আমাৰ জীৱনটোত। মই ভাবো আৰু চাবা যে আৰু অনলাইন শালীন ভাষাও ব্যৱহাৰ কৰাও আমাৰ দায়িত্ব যিহে ত' সামাজিক মাধ্যম আমি ব্যব সহায় আৰু উদ্যোগৰ ক্ষেত্ৰতো যথেষ্ট সহায় হৈছে দেই সামাজিক মাধ্যম আমি আ কেতিয়াবা আমাক কিছুমান বস্তু দৰকাৰ হলে আমি অৰ্ডাৰ কৰি দিলে আমাৰ ঘৰতো আহি পায় এ যেনেকে এই প লিংকিত যে ধৰা বা কেতিয়াবা আমাৰ খাব মন গলে আমি জমেট' বা চুইগীত অৰ্ডাৰ কৰিলে আমাৰ আহ ৰাপাই লগা লগে, মানে এইবোৰত এটা ভাল ভাল
হয় হয় ভাল বিষয়। উম উম ঠিকেই ঠিকেই মানে এইসমূহ ভাল দিশ সামাজিক মাধ্যমত আৰু মানে এতিয়া উম সামাজিক মাধ্যমত কিছুমান আমি এতিয়া পা কিছুমান একেবাৰে দুখীয়া ঘৰত ছাত্ৰ- ছাত্ৰীসকলৰ মানে যি মানে তেওঁলোক বৰ অ মানে টেলেণ্ট সেইসমূহ আমি এতিয়া সামাজিক মাধ্যমৰ যোগেদি মানে তেওঁলোক ক কৌশল কলাসমূহ আমি আ দেখা পাওঁ, কোনোবাই ধৰ ধুনীয়া এটা গীত গাইছে কিন্তু তেখেত অতি দ দৰিদ্ৰ পৰিয়ালৰ গতিকে তেখেতৰ যদি ভিডিঅ' এটা প্ৰস্তুত কৰি সামাজিক মাধ্যমত দিয়াৰ ফলত তেখেতে মানে বহুখিনি সমাজৰ ৰাইজৰ লাভ কৰিব পাৰে চিনি পায় বলত এখন মঞ্চ পায়, সেইটো মানে এটা ভাল দিশ হয় নে?
হয় হয় ঠিক হ'লা দেই এইটো তুমি, সেইয়ে সেইবাবে আমি যিমান পাৰো সামাজিক মাধ্যমটো মানে আমি ভাল কামৰ বাবে ব্যৱহাৰ কৰিব পাৰো ন। বহুতে আকৌ এইবোৰ বেয়া কামৰ বাবে বে ব্যৱহাৰ কৰিব বহুতে এনে এনে মানে সময়বোৰ ব্যয় কৰি পেলাই কিন্তু, ধৰ আৰু আমি এইবোৰ মানে সিহঁতৰ যোনবোৰ জানে যিবোৰ বিষয়ে সিহঁতে জানে আৰু সেইবোৰ বিষয়ে ইহঁতে ভিডিঅ' বনালেও আমি হা সামাজিক মাধ্যমৰ দ্বাৰৰে বিয়পি কৰে তাৰ ফলত সিহঁতে বহুতো সুবিধা পায় এইবোৰ মানে ভাল আৰু এটা সামাজিক মাধ্যমৰ ঠিক তেনেকুৱা ময়ে ভাবো যে আৰু সামাজিক মাধ্যম এটা শক্তিশালী মাধ্যম যিহেতু
উম হয় হয় ইয়াতে আমি মানে অ ঠিকে কৈছো যিহেতু তুমি কলা শক্তি খেল মাধ্যম বুলি মোৰ এটা কথা মনত পৰিলে আমি মানে এতিয়া ধৰা সমাজত ঘটি থকা কিছুমান আহ বিষয়ৰ ওপৰত ইয়াৰ এই মাধ্যমৰ জৰিয়তে মানে আমি সকলোৱে মাত মাতিব পাৰো হয়নে নহয় যাতে আমাৰ সমাজখন ধৰা এক সুস্থ ভাল দিশলৈ য আমি এই মাধ্যমৰ যোগেদি মানে কিবা এটা লিখি ভিডিঅ' মাধ্যমেদি প্ৰস্তুত কৰি আমি যদি এ ৰাইজৰ আগত বা চৰকাৰ প্ৰশাসনক আমি জনাব পাৰোঁ পাৰোঁ তাৰ জৰিয়তে মানে আমাৰ সমাজখনো মানে এক ভাল দিশত যাব বুলি মই ভাবো আৰু
হয় হয় ঠিক কলা দেই এইটো তুমি যে আমি বহুতো এনেকুৱা কাম কৰিব পাৰো যোনবোৰ চৰকাৰৰ বা এয়া হেৰি কৰিব পাৰো আৰু মানে ভিডিঅ' বনাই খান মাধ্যমৰ দ্বাৰাৰে বিয়পাই দিলে চৰকাৰে জানিব এনেকুৱাই ঠিক তেনেকুৱাই আৰু সামাজিক মাধ্যম আমি ছে যিমান পাৰো এইটো এয়া সচেতন আৰু ভাল কৰি মানে ব্যৱহাৰ কৰাতো প্ৰয়োজন আৰু চাবা যে বহু সৰু ব্যৱসায়ীও আমি সামাজিক মাধ্যম মৰ সহায়তে সফলতা লাভ কৰিছো কাৰণ বহুত এনেকুৱা আজিকালিতো আজি তুমি দেখিবালাগ বহুতো আজিকালি মানে যোনবোৰ শিশু মানে আধাতে পঢ়া বাদ দিছে ধৰা সিহঁতেও মানে সামাজিক মাধ্যম এইবোৰ ফুল বনোৱা এনেকা তেনেকুৱা মানে ভিডিঅ' দি কেনে সিহঁতে মানে্ ব্যৱসায় বোৰ কৰি আছে আৰু ভাল ব্যৱসায় কৰি আছে সিহঁতেও
ভাল লাগিল আজি এই বিষয়ে আলোচনা কৰি তোমাৰ লগত বহুখিনি তথ্য আহৰণ বা আমি আলোচনা কৰিলো বাৰ্তালাপ
হয় মই বহুত বহুত খিনি তোমাৰ পৰা শিকিব পালো
হয়
অ দিয়া তে আজিৰ বাবে ৰাখিছো অ দিয়া ধন্যবাদ।